নমস্কাৰ ক'ত আছা?
এ মই তোমাৰ আছো জেগা এটাত কোৱা।
অ', তাকে মানে ক'বলে মানে, শুনা না।
উম,
এ তোমাৰ কাম এটা পাইছো কৰিবা নেকি?
কি কাম?
এ তোমাৰ স্কুল এখন আছে স্কুলৰ মানে তোমাৰ এনেকুৱা আ, ওপৰত মানে ফম অ, মানে ফল চিলিং লগাব লাগিছিলে।
অ', পাৰিম-পাৰিম তোমাৰ লগত কি যোগালি কৰিব লাগে নেকি।
অহ, তেনেকুৱা মানে মই ধৰা লগালো কৰিলো তলৰ পৰা দি কৰি দিব লাগে।
অ', অ', পাৰিম।
হ, পাৰিবা ন?
উম,
ঠিকে আছে মানে কি হৈছে জানা মই সেইদিনাখন ল'ৰা এটাক কৈছিলো সি মানে গৈ পায়ে তোমাৰ ফলচিলিং দুখন ভাঙিয়ে পেলালেগৈ নহয়।
হয় নেকি নাজানে মানেই সেই লৰাটোই।
নাজানে সেইটো কাৰণে অকমান জনা ধৰ ভালকে দিব কৰিবলৈও মানে নাজানে সি তেনেকে ধৰ
অ, মই আ দেখাই দিবা হয়।
অ, অ।
দেখাই দিলে পাৰিম বাৰু। ইমান মই কৰিও পোৱা নাই বাৰু সেইটো আগতে। ফাষ্টতে দেখাই দিলেই হ'ল, কেনেকে কি। কি কৰে এই বস্তু খিনিহে ওপৰতল কৰি দিব লাগে
অ, তেনেকুৱা কৰিব লাগে আৰু শুনা না মানে তোমাৰ এনেকুৱা দুটা ৰুম আছে। ছিলে তোমাৰ টাইলছো লগাব আছিলে। টাইলছৰ মানে তোমাৰ ধৰ কিমান বাই। তোমাৰ আহ ত্ৰিশ বাই তোমাৰ ত্ৰিছ বাই বাইছ মান হ'ব চাগে।
অ' অ' চাইছোঁ অ'। তাইলছটো লগাব জানোঁ বা মই এটা লগৰ লগৰ লগৰ এটাৰ লগত। লগাইছিলোঁ এবাৰ।
অ'।
তোমাৰ লেট্ৰিন বাথৰুম এনেকে পাকঘৰত লগাই।
অ - অ। তাকে, মানে তোমাৰ তেনেকে হ'লে ভাল আছিলে মানে মোৰ এনেকুৱা। তোমাৰ লগাই আছিলো ন। মানে এনেকুৱা তুমিও যদি লগোৱা হয় তেতিয়াহলে হেৰি ভাল। ভাল লাগিল হয় আৰু।
ন তুমি কেতিয়া পৰা যাব লাগিব, ক'বা মই তোমাৰ। এতিয়া ফিৰ আছো বাৰু মই কাম চাম এনেকে পোৱা নাই।
তুমি কাম পোৱা নাই ন।
উম।
তোমাক মানে। মোৰ কেই তাৰিখ মোৰ তোমাৰ আজিৰ কাম আছে, প কাইলৈ আছে, পৰহিলেও আছে। পঢহি পিনৰ তুমি এটা কাম কৰা তুমি সোমবাৰৰ পৰা কৰিব পাৰিবা নাই সেইটো কোৱা।
সোমবাৰ পৰা অ, পাৰিম।
উম, উম, তেতিয়াহ'লে সোমবাৰৰ পৰা যদি পাৰা তেতিয়া হ'লে
মই কালি এ পৰা কলে কালি এ পৰাও পাৰিম মানে মই এতিয়া ফ্ৰি আছো।
অহ' অহ' তে ঠিকে আছে, মই।
উম, মোৰো তোমাৰ পইচা ল দৰকাৰ মই তোমাৰ। এফালে যাবলগীয়াটাত প্লেন বনাইছিলো। মই মেঘালয় চাইডে গলোঁ। পইচা অলপ দৰকাৰ হৈ আছে, এনেকা কাম চাম বিচাৰি আছোঁ পোৱা নাই বাৰু তেনেকে।
অহ - অহ।
ভালেই তুমি বহুত ভাল সময়তে ফোন কৰিছা, মোৰ কামটো কাৰণে ভালে হ'ব দিয়া।
অ - অ মানে এইটো কি বুলি কয় মানে মোৰ মানে তোমাৰ এটা স্কুল ঘৰতো অলপমান টাইম লাগিব লাগিব।
অ' স্কুল ঘৰৰ লগাই তাইলচ ক'ত অ, লেট্ৰিন বাথৰুম ন।
প্ৰথম নহয় তোমাৰ এই তোমাৰ নতুনকৈ আহিছে এনেকুৱা তোমাৰ মানে হেৰি আৰু কমন কেইটা আৰু য'ত প্ৰিঞ্চিপাল চিঞ্চিপাল থাকে সেইবোৰৰ। সেইটোৱে। তাত তোমাৰ মানে লগাই বোলে তে সিহঁতৰ পইচাও হ'ব পাৰে, নাজানোঁ আৰু খালি মোক কণ্টেক্ট কৈছিলে যে তুমি পাৰা যদি কৰা, মই বোলো কি হ'ব বাৰু। মই এতিয়া পি আছোঁ। কিন্তু, এটা মদ। তো অকলে নোৱাৰিম মোৰ লগৰ এনেকৈ চাই লও যদি সিহতে কৰে ফলে জননা পোৱালি লাগিব ন মই তোমাক জনাম বুলি কলো ল'ৰা এটাক যোনে মোক কৈছিলে।
উম।
তাকে, তুমিতো পাৰিবা।
মই পাৰিম - পাৰিম সেই ল'ৰাটোক নালাগে বুলি কোৱা মোক পইচা দৰকাৰ মানে মোক। ভাল সময়তে কৈছো নহয় তুমি বহুত ভাল টাইমতে মোক ফোন কৰিছা
অ অ মই বাৰু তোমাৰ
তুমি কৌ এতিয়া কি কি কি কি কাম কৰি আছা অকল টাইল চৰে নে বেলেগ কিবা কিবি
মই এ তাক মানে এনেকুৱা টাইলছৰ কৰি আছো তাৰ পিছত তোমাৰ এনেকুৱা ফল চিলিং লগোৱা কৰি আছো আৰু এই আমাৰ ঘৰৰ ওচৰতে দোকান এখন আছে তাতে মানে এনেকুৱা স্কুটি বাইক এনেকুৱা চাইকেলৰ টায়াৰ চায়াৰ বোৰ মানে পামচাৰ হলে চলিশন মাৰো
পুটিনৰ দোকান চৰি পুটিনৰ হাজ এনেকাে পু ন কৰিছিলো নহয় লগাইছিলো উম, উম, উম। পেণ্টৰ মানে পেণ্টটো ইমান নাজানো ন পুটিন লগাইছো খালি উম ফিনিচিং ধৰ মি্তিটো মাৰি দিয়া মই যোগালী হিচাপত গৈছিলো
অ অ তুমি জাষ্ট লগাই যোৱা আৰু
অঁ অঁ
লাষ্ট ঠিকে আছে এ ভালে আছে কেনেকে হে কৰি থাকে মোৰ কেতিয়াবা প্ৰিট চিট কাম আহে তেতিয়া ধৰ মোৰ ম অলপ জানো ন তেনেকে কৰিব পাৰিম দু দুইটাই মিলি
উম তুমি আহে ৰাখি দিবা আৰু দুইটাাই মিলি কৰিম দিয়া সেনেকেই তাৰপৰা কি মই এই তোমাৰ? এ হেৰি আজি কি মান দে এক তাৰিখত অ তোমাক পোন্ধৰ তাৰিখ মানে মই সেই কাম এটা পাইছিলো
কি হকাম
হেৰি এনেকাও ইলেক্ট্ৰিচিয়ান এই মানে অ অ ঘৰ এখনত তোমাৰ ৱেৰিংটো কৰি দিব লাগে কৈছিলে কোনোবা ল'ৰা আছে নেকি সুধিছিলে তুমি সেনেকা লৰা চিনি পোৱা লৰা আছে নেকি কোনো তোমাৰ লগত
লগৰ বাৰু মই বাৰু এনেকুৱা লাইটৰ কাম ইমান এটা নাজানো হা এইটো মোৰ লগৰ তেনেকুৱা আছে বাৰু দুটামান মই কথা পাতিম
অ মই অলপ চলপ জানো বাৰু
তুমি জানা ন'? মোৰ তাত ঢেৰ কাম আহি থাকে কিন্তু মই এতিয়া তোমাৰ এইটো কি বুলি কয় কৰিব নোৱাৰো কাৰণে ধৰ মোৰ নকৰো আৰু
উম মই চবেই কৰো দ মিছা নকওঁ পইচাৰ কাৰণে চব কৰি আছো এতিয়া সেইটয়া
অ এতিয়া মানে মোৰ তেনেকৈ আকৌ লাইটৰ কামতটো ইমান সহজো নহয় ন দুডাল দিন ডাল তাৰ কাৰণে গোটেই ঘৰো জ্বলি যোৱা চান্স থাকে
উম
সেই সেইটোোৱে সেইটো কাৰণে মই ইমান এটা হেৰি কৰ মানে মানে ডাৰ্কলি লোৱা নাই আৰু কথাটোত এনে মোক কৈছিলে বহুতে তাৰপিছত মই এতিয়া এইখিনিতে মই কৰিয়ে কৰি এক্সপিৰিয়েন্ঞ্চ হৈ গ'ল ন এইখিনিয়ে ভালকে জানো সেইটো কাৰণে ইয়াকে কৰি আছো এইখিনি তোমাৰ টাইলছ লগোৱা তাৰপিছত ফলিন তাৰছ তাৰপিছত আকৌ তোমাৰ এই এতিয়া নতুনকৈ যে চলাৰটো আহিছে
অ চল বহাইছা সেইটো কাম মই পাইছিলো পাইছিলো মই সেইটো ওপৰতো টিঙৰ ওপৰত বা চ ৰ ওপৰত উঠিব লাগে সি মই সেইটো কাম নকৰিলো তোমাৰ মোৰ ওপৰত উঠিব ভয় লাগে মানে ইমান ডিঙৰ চিঙে বেছি ওখ পাই মোৰ ভয় লাগে সেইকাৰণে তোমাৰ নকৰিলেোও সুছিলে ইমান যোৰ মানুহটাই ভালে পইচা আছে কিন্তু পইচা ভালে দিম বুলি কৈছিলে?
অ'।
খালি মোৰ ওপৰপা ভয় লাগে মানে কৰিবলৈ কামবিলাক।
অ আচ্ছা তাতেনো ভয়তটো বাৰু লাগে কিন্তু কি কৰিবা পইচা কাণেটো কৰিব লাগিব
সেইটোৱে চব কৰিবই লাগিব বাৰু।
উম তাকে মই সেইটো কাম চবৰে হেৰি একেই নহয়তো। হেইটোৱেটো অহ এতিয়া ধৰ অ মই চ'লাৰটো এতিয়া লগাই আছিলোঁ মানে ধৰক মই লগাই কৰি দি পেলাই তাৰ চাৰ খিনি উলিয়াই কৰি দিওঁ তাৰ পিছত ইফালৰ পৰা আৰু জাত দাদা এজন আছে সি ধৰ মেইন কানেকচন চানেকচন খিনি দি দিয়ে।
অ ঠিকেই আছে চব চব ফালে কৰিব থাকিব লাগে তেতিয়াহে তুমি চলি থাকিব পাৰিবা ধুনীয়াকে নহলে নোৱাৰিবা।
উম
এ গৰ বাকী এতিয়া তুমি ৰঙৰ কামটো কেতিয়া পা ৰাখিছা
মই মই তো অ অ মইটো তোমাৰ সোমবাৰৰ পৰা তুমি আহিবা মানে মই সোমবাৰৰ পৰাই কৈ দিওঁ তাইলচৰ কামটো কৰিম বুলি
অ', ঠিকে আছে মই তোমাৰ যাম দিয়া মই এইেইদম এই ৰঙৰ কামিলা আছে সেইটো গৈ আছো বাৰু এ সেইটো বা ওলাই দিম পইচা মানটো এয়া মানে পইচা লেন দেনৰ মালটো ইমান যেতিয়া বিচাৰো তেতিয়া নিদিয়ে
আহ
সেইকাৰণে মই তোমাক সেইটো এৰি দিম এ এই সপ্তাহটো কৰি লওঁ তোমাৰ শনিবাৰলৈকে তাৰপিছত পইচা লৈ পেলাই আকৌ তোমাৰ কামটোত গুচি যাম সোমবাৰ
অ', অ', সোমবাৰলৈকে তুমি যিটো কৰা কৰিব পাৰা কৰি থাকা সোমবাৰৰ পিছত এইটো কি বুলি ক আৰু কৰিলেই হ'ল
মে অ অহা মাহত মই তোমাৰ মেঘালয় যাবই লাগিব যামি আৰু সেইটো ট্ৰিপটো বনাই থৈছোঁ।
অ' মেঘালয় যাবা ন মোৰো মানে এ মোৰ ইফালে টাৱাং চাৱং যোৱা ধান্দা মাৰি আছো, তোমালোকৰ কেইটা পোৱালি যাব?
মোৰ লগত মোৰ, তিনিটা যাব দুখন বাইক। মোৰ বাইকখন নিম মোৰ বাইকখন নিম লগৰটো বাইকখনত যাব দুটা মোৰ লগত এটা যা উম নহয় নহয় চাৰিটা যাম মানে মোৰ লগত। লগত আৰু এটা যাব আৰু তোমাৰ লগৰটোৰ বাইকখনত দুটা যাব।
অ হয় নিকি মও মানে এনেকুৱা টাৱাং যোৱা হেৰি কৰি আছিলো মানে মোৰ বাইকতো মই আছ ছিলো মোৰতো আছে তাৰপিছত আৰু এটা ল'ৰাইও জাম কৰি থৈছে তাকো কৈ দিওঁ গোটেই আমি ছটাই
অ', ওলোৱা ওলোৱা একেলগে কাম কৰি একেলগে পে'মেণ্ট লৈ তাৰপিছত ডাইৰেক্ট মেঘালয় গুচি যাম আৰু।
অ', অ', মেঘালয় তেতিয়াহ'লে
হ'ব উম ওলাবা
অহ
বাকী এতিয়া কি কৰি আছো?
এতিয়াই এনেই আছো, তুমি?
অঁ
এতিয়া শুনা না ঐ
এ, কি বুলি কয়? তোমাৰ এ সিদিনাখন মানে, মই তোমাৰ বাইক এখন চাইছিলোঁ হা। শুনিছে? মানে, কেইদিনতে মই এই কিনিম বুলি মানে মই এতিয়া তোমাৰ ধৰ এই গ্লেমাৰ এখনহে ধৰ চলাই আছো ন'। এতিয়া ধৰ দূৰ-চুৰ যাবলে হলেতো ধৰ অকমান
উম, অকমান চিচিটো হাই লাগিব। তুমি কম চিচি বাইক লৈ যাব নোৱাৰা ন দূৰলে।
অ', তাৰপিছত এতিয়া
কেনেকুৱা মানে কেনে কিমান দামৰ ভিতৰত লাগে তোমাক ভাল?
এনে তুমি ধৰ অকণ কম বাজেটত বেছি মাইলেজ দিয়া দেখিব অলপ ভাল তেনেকুৱা বাইক।
দেখিবলও ভাল কম চিচিৰ। আৰ ওৱান ফাইভ আছে এম ডি ফিফটিন আছে। অ',
তোমাৰ মাইলেজ দিবনে ভাল?
তোমাৰ ৱান ফিফটি ফাইভ চিচি হে।
অঁ।
মজাই লাগে ন'?
তাকে ওৱান মানে তোমাৰ মানে শুনা হা। ওৱান ফিফটি ফাইভ চি চি হ'লে তোমাৰ, অ, ভালে আছে।
উম, ভালেই সেই বাইকখন।
অঁ। অ' পা তোমাৰ মানে কি হয় মানে, এনেকুৱা লাগে ধৰ ৰেপ চোৱা মানে ধৰ তেনেকুৱা নহয় আৰু মানে ভালকে হে কয় এ ৰাখিবৰ কাৰণে খালি মাইলেজটো দিয়াটো লাগে আৰু।
মাইলেজ দিব দিব চি চিটো কম আছে তোমাৰ ধুনীয়া মাইলেজ বেলেগ অকণ যিমান হেবি চি লোৱা তেতিয়া সিমান তুমি মাইলেজ কমকে
অ, এতি সেইটোৱে মানে মোৰ এতিয়া কি হৈ গ'ল মোৰ গ্লেমাৰ খন যোনখন আছে সেইখনেও ধুনীয়া মাইলেজ দিয়ে। কিন্তু সেইখনৰ মানে তোমাৰ লং
নোৱাৰা নোৱাৰা সেইখনে ইঞ্জিন চিচ মাৰ দিব।
অ সে অ ইন্জিনচিচকে মানে তোমাৰ কেন কেনেকুৱা জানা এই এ হিমালয়ন চিমালয়ন বোৰো মই চাই আছিলো, সেইবোৰেতো তেল খাব ন'!
অ এ হ'ব আৰু দিয়া মই পিছে এফালে যাও মানে লগৰটোৱে
অ, অ ঠিক আছে দিয়া আমি পিছত কথা পাতিম দিয়া অ' অ'।